তনাই।
অ মই শুনিছো তুমি শুনিছানে!
উম শুনিছো শুনিছো কি কৰিছা?
মই শুই উঠি অকমান এনে বহি আছিলো মোবাইল চোবাইল চাই আছিলো আৰু
অঁ অঁ অঁ
তাৰপিছত অ চাহ তাহ খালে নে খালা নে নাই?
চাহ মানে সেই মই শুই উঠি মেলি জাচ চাহ খাই আহিছো আৰু এতিয়া।
উম।
বাকী খবৰ খাতি কোৱাচোন।
উম খবৰ খাতি আৰু ভালেই গৰমতো বহুত বেছি পৰিছিলে এইকেইদিন আজি আৰু অলপ। বতৰটো ভাল হৈছে আৰু অকমান কালি আজিয়ে। পোৰা শান্তিপূৰ্ণ হৈছে আৰু, আপোনাৰ কওক খবৰ খাতি!
মোৰো খবৰ খাতি বাৰু ভালেই ভালেই দেই। বাকী তোমালোকৰ খেতি বাতিত লাগিছে নাই?
খেতি বাতি আমাৰ লাগিছে আমাৰ খেতি-বাতি অলপ মাটি আধা আধি দিছে আৰু আধা খিনি নিজে কৰিছে আৰু। আপোনালোক তোমালোকৰ!
আমাৰ তোমাৰ সেই বোকা চোকা দি থৈছে আৰু খেতি। তাকে এতিয়া তোমাৰ ৰুবলৈ আছে আৰু। উম তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে?
তাকে বোলো মই আপোনালৈ ফোন এটা কৰিম বুলি ভাবি আছিলো মানে। মই মানে টপিক এটাৰ ওপৰত মানে অলপ আলোচনা কৰিম বুলি ভাবি আছিলো আপোনাৰ লগত। ভাল টফিক এটা আছিলে মোৰ লগত মানে, অ
কোৱাচোন।
মানে ধৰি লওক এতিয়া কিছুমান মানুহ মানে চাবচোন মানুহৰ মানে চৰিত্ৰ গুৰুত্বপূৰ্ণ মানে ধৰি আছে মানুহৰ মানে কিছুমান মানুহৰ আহ অকমান মানে এ চৰিত্ৰতো মানে অকমান অহংকাৰী টাইপৰ হয় মানে চাবচোন সেই মানে সেই বসু বৰনৈতে, মানুহৰ মানুহৰ চাবচোন মানুহ সকলো মানুহোতো আপোনাৰ এ পৃথিৱীত পৃথিৱীত মানে কেইদিনমানৰ কাৰণে হেনো সেই কেইদিনমানতে মানুহে মানে এনেকে অহংকাৰ কৰি মেলি নিজকে কি দেখুৱাব বিচাৰে মানে, কিবা কিবি ক্ষেত্ৰত যে অহংকাৰ কৰে কিবা কিবি আঁ বেল দেখুওৱা নিচিনা কাম কৰে যে, সেই বস্তুতটো মানে আপোনাৰ লগত জানিব বিচ লগীয়া আছিলে আপোনাৰ পৰা মানে অলপ মানে পাতিবলগীয়া। কাজ কৰিবলগীয়া আছিলে আৰু মানুহে কিয় তেনেকুৱা ব্যৱহাৰ কৰে মানে বিহেভ টো কিয় তেনেকুৱা কৰে?
অঁ সেইটো বাৰু তোমাৰ বিষয়টো ভালেই পাইছো বাৰু দেই। এ মানে চোৱা আজিকালি বহুত মানুহৰ মই অহংকাৰ দেখিছো গম পাইছা নাই, মানে কিবা নিজক লৈয়ে অহংকাৰ কৰে মানুহবিলাকে আজিকালি।
হয়।
তাৰমানে অঁ আৰু কি হয় বহুত মানুহ এনেকুৱা দেখিছোঁ। তোমাৰ নিজৰ লগতে থাকিব। গম পাইছ নে তোমাৰ মানে বন্ধু এনেকুৱা কিছুমান বন্ধু থাকে, তোমাৰ নিজৰ লগতে থাকিব আৰু আকৌ যদি কবালৈ যেনিবা ফুৰিবলে গৈছা, তাত তুমি যদি এনেকুৱা তোমাৰ লগৰ যদি বন্ধু পাই যোৱা। তেনেহলে সিহঁতে কি কৰে, তোমাৰ মানে নিজকে ওপৰত দেখাবলৈ গম পাইছা নাই। নিজকে কিবা উচ্চ মানত দেখা। খাবলৈ সিহঁতে লগৰ কেইটটা মানে এনে বদনাম কৰি দিয়ে গম পাইছানে। সিহঁতৰ মানে সিহঁতৰ কথাবিলাক উৰাই দিয়ে, সিহঁতৰ কথা বেয়াকে কৈ দিয়ে। তেহাতি নিজকে উচ্চ দেখাবল সেইবিলাক এটা এটা অহংকাৰৰ চিন গম পাইছা নাই।।
তাকে তাকে তাকে মোৰ কথাবিলাক আপুনি ঠিকে কৈছে বাৰু। সে সেই বস্তু বিলাক মানে উ দেখিলে মানে মোৰ মূৰটো মানে গৰম হৈ যায়। সেইটো কাৰণে মানে চাই সুধি মানে কাৰ কেনেকুৱা ধৰণৰ আপুনি ভাবে। তাক লৈ পেলাই মই আপোনাৰ লগত মানে কথাটো আলোচনা কৰিছো আৰু সেইটো। মই মানে এই কথাটো বহুত বেয়া পাম মানে ধৰি ল অহং কাৰি মানুহৰ যোনটো স্বভাৱ থাকে ন।
অঁ, এই সিহঁতে অহং অহংকাৰী মানুহবিলাকে কি হয় গম পাইছা নাই সিহঁতৰ তোমাৰ সিহঁতে যে তোমাৰ লোকক যে নিজ দেখুৱাবলে ইমান যে হেৰি কৰি থাকে, গম পাইছা নাই। সেই সিহঁতে গমেই নোপায় যে স নিজক উচ্চ দে দেখাবলৈ গৈ লোকক নিজ দেখালে যে, নিজৰে মানে নিজকে নিজ দেখুওৱা নিচিনা হয়, লোকে যে নিজকে নিজ বুলি ভাবে। সেইটো কিন্তু বুজি নাপায় গম পাইছ নাই।
সেইটো কথা বুজি নাপায়, সেইটো নিজৰ মানে চৌফত মদ গৰ্বত মানে থাকে যে। গম নাপায় মানে একো বুজি নাপায়। চ অফ কৰিবলৈকে হেৰি কৰি থাকে, এতিয়া চাবচোন মানুহ মানে কি মানে মইতো ভাবো কি গম পাইছে নাই? মানে মানুহে মানে এইখন পৃথিৱীত এখন মানে আমি যেনেকে থিয়েটাৰ ভাওনা চাওঁ ন এখন পৃথিৱীত আপোনাৰ তেনেকে নাটক কৰিব পাৰিছে ইয়াত। আৰু সেই নাটকত। আমি আজি মই মোৰ পাৰ্ট কৰি আছো, আপুনি আপোনাৰ পাৰ্ট তেনেকে মানে চবে নিজৰ নিজৰ বা পাৰ্টসমূহ কৰি আছে, আৰু এটা সময়ত সেই এই, নাটকখন যেতিয়া হয় মানে সমাপ্ত হৈ যাব', তেতিয়া সেই যোনবিলাক আমি পাৰ্ট কৰি আছোঁ, সেই পাৰ্টবিলাক আমি নিজৰ - নিজৰ', য'ত - ত'ত গুচি যামগৈ আৰু য'ৰ পৰা আমি আহিছোঁ মানে ধৰি লওঁক, অঅঅ', - উমমম', যেনে', তাকে কয় আৰু মানুহ মৰিলে ক'ত যায় আৰু মানুহ মৰিছে মানে মানুহৰ', সেই নাটকৰ পৰা উম', সেইখন নাটকৰ পৰা আৰু অ', জীৱনৰ মানে সমাপ্তি হৈছে', ইয়াৰ পৰা আপুনি, যেনেকে আপুনি জন্ম হৈ আহিছে আপুনি', তেনেকেই ঘুৰি যাব লাগিব, আজি আপুনি যদি', হয়', - হয়', আৰু যদি আপুনি, কোটি', কোটি টকা লাখ - লাখ টকা যদি ঘটি থৈছে, ধৰি লওঁক যেনেকে', উম', ডাঙৰ - ডাঙৰ মানুহ বিলাকে বহুত-বহুত, লাখ কোটি টকা যে থাকে যে সিহঁতৰ পিছ', নেট তাকে যে, ত সিহঁতিও যেতিয়া মৰি যাব সিহঁতি ইয়াৰ, পৰা একো এটা লৈ যাব নোৱাৰে একো', ফুটা - কৰি এটাও লৈ যাব নোৱাৰে, উম', যেনেকে আহিছে তেনেকেই ঘূৰি যাব, ত' যে সেইটো জীৱনক', বোলে - বোলে মানুহে অহংকাৰ নো কিয় কৰিব লাগে আৰু কিহৰ অহং', নিজৰ ৰূপৰ অহংকাৰ, ক' গুণৰ অহংকাৰ বা টকা - পইচা', পইচাৰ অহংকাৰ কিবা আছে সেইটোৰ অহংকাৰ নিজৰ বাহুত জোৰ আছে গোটেই কিছুমানৰ অহংকাৰ কৰে', মানুহে প্ৰতিটো ক্ষেত্ৰতে বেলেগ - বেলেগ ধৰণে মানে অহংকাৰ কৰিব পাৰে কিন্তু, তাৰ শৰ্তে', ও মানে, উম', - অহং', -হুম', কিবা এটা আছে যদিও, যদিহে আপুনি অহংক', অহংকাৰ নকৰাকৈ বিনম্ৰ ভাৱে থাকিব পাৰে, সেইটোক এজন', সঁচা মানুহ বা বিনয়ি মানুহ বুলি ক'ব পৰা যায়, মই তেনেকে টাইপ তেনেকে ভাবোঁ মানে', কাৰণ, ইয়াৰ পৰা আপোনাৰ লাভটোত একো নহয় অ',
একো নহয় - একো নহয়, উম',
যোনে আপোনাৰ লগত থাকিব লাগে, আপুনি', এ', - এ', অহংকাৰ কৰিলেও বা কিবা নকয় এ', হেৰি নহয় বোলোঁ আপোনাৰ লগত', ভালকে থাকিব, ভালকে কথা পাতিব, কিন্তু যোনে আপোনাক ভাল', আহ', বেয়া পাই আপুনি অহংকাৰ কৰি দেখুৱালেও, সি আপোনাক ভাল পোৱা হৈ নাযায় বা আপুনি শ্বো অফ্ ক', কৰিলেও আপোনাক ভাল পোৱা নাযায়, হয় নে নহয়, ত' কথ বিলাক সেই তেনেকুৱা ধৰণৰ মানে', মই সেই কাৰণে, এই বস্তুবোৰৰ ওপৰত মানে ভালকে আপোনাৰ লগত আলোচনা কৰোঁ বুলি আপোনাক কল কৰিলোঁ',
অ', - অ', ভাল - ভালেই কৰিছা বাৰু দেই তুমি কথাখিনি যিখিনি কৈছা ভালে - ভাল কথাই কৈছা', এতিয়া তোমাৰ সেই মোৰ সেইখনতে কথা এটা মনত পৰিছে গম পাইছানে? এতিয়া অসমীয়াত চাবা কথা', কথা এষাৰ আছে, অহংকাৰে পতনৰ মূল বুলি, গম পাইছা নাই', এ মানুহৰ অহংকাৰ - অহংকাৰটো একদমেই কৰিব নালাগে, সেইটো একদম বহুত', বেয়া স্বভাৱ আৰু মানুহৰ গম পাইছা নাই, যিটো মানুহৰ বহুত মানুহৰ গাতে আছে', এতিয়া মোৰ মানে সেইখ - সেইখনতে কথা এটা মনত পৰিছে কাহিনী এটা গম পাইছানে, ধৰি লোৱা মোৰ', মোৰ মানে মই কোম্পানী এটা খুলি থৈছোঁ, গম পাইছা নে, কোম্পানীটো মানে', মই কোম্পানীটো খোলা তোমাৰ এবছৰ - ডেৰ বছৰ মানৰ', আগৰ পৰাই মোৰ লগৰ এটা বন্ধু এজনৰ আছিলে মানে গম পাইছা নে', কোম্পানী এটা, এ সি কি কৰে গম পাইছা নাই? মানে সেই কোম্পানীৰ পৰা বহুত পইচা উপাৰ্জন কৰি আছে', তোমাৰ ধৰি লোৱা, সেই তাৰ', লাখ - লাখ টকা আহি থাকে মানে, এমাহত, তাৰপিছত', ধৰি লোৱা ময়ো তোমাৰ কোম্পানী এটা আৰম্ভ কৰিবলৈ বিচাৰিলোঁ', ত মই তাক ক'লো, মানে মই তাক এনেই ভাই বুলি মাতো দেই, ক'লো ভাই সিহঁতৰ', মোক, অকমান হেল্প কৰি দিয়াচোন, মোৰ অলপ আইডিয়া', এতিয়া অলপ দি দিয়া মই ময়ো মানে কোম্পানী এটা আৰম্ভ কৰিবলৈ বিচাৰিছো কেনেকে কৰোঁ আইডিয়া বিলাক অলপ তেনেকে বুলি কৈছো তাক মই তই বুলিয়ে মাতো বাৰু দেই তাৰপিছত সি মোক কি কৈছে গম পাইছা নাই নাই এইবিলাক এইবিলাক কোম্পানীটো চম্ভ চম্ভালাটো বহুত কঠিন কাম গম পাইছানে সি মোক তেনেকে কৈছে তাৰপিছত মই ব'লো অ হ'ব মই এইটো চম্ভালিব পাৰিম তই মোক আইডিয়াখিনি দিয়াচোন তেনেকে বুলি কৈছো পিছত সি মোক কৈছে নাই নাই এইবিলাক যি তি মানুহে নোৱাৰে এইবিলাক চম্ভালিব এইবিলাক মানে চবেই চব মানুহে এইবিলাক চম্ভালিব নোৱাৰে আৰু মই এইবিলাক জাকে তাকে মানে নিদিও মানে আইডিয়া বিলাক
এতিয়া আপোনাক হেৰি কৰিছে ট্ৰল কৰিছে
অঁ ট্ৰল কৰিছে আৰু মানে সি নিজকে লৈ মেলি সি নিজৰ কোম্পানীটোক লৈ মেলি সি অহংকাৰ কৰিছে সিমান চোৱা চোন
উম উম
তাৰপিছত মোৰতো কি মানে বেয়া লাগি গৈছে ন আৰে ইমান দিনে তোমাৰ লগতে আছো লগতে এনেকে কথাৰ তে লগতে ঘূৰোঁ লগতে খাওঁ ইমান খিনি ইমান খিনি ভাল বন্ধুৰ ফলতো কি মোক যেতিয়া এনেকে কৈছে মোৰতো কিমান বেয়া লাগিব তাৰিছত মই তাক আকৌ এবাৰ কৈছোঁ একো নহয় তই মোক আইডিয়া খিনি দেচোন তেনেকে বুলি কৈছোঁ সি কৈছে নাই নাই তই নোৱাৰিবি এইটো তোৰ মানে তোৰ কৰিব পৰা এইটো বস্তুয়ে নহয় তেনেকে বুলি কৈছে মানে গম পাইছানে এইবোৰ কোম্পানী সৰু সৰু লোৱাই মানে চম্ভালিব নোৱাৰে বুলি কৈছে আৰু গম পাইছা নাই তাৰপিছতো মোক খং উঠি গ'ল গম পাইছা নাই আৰে এটো ই মোক কেলে কেলে এনেকে কব তাৰপিছত মই কি কৰিলোঁ মই তোমাৰ সেই সি যিটো কোম্পানী খুলিছে মানে গম পাইছানে এ মই কি কৰিলোঁ মই সেই একে কোম্পানীক খুলি মেলি কি কৰিলোঁ তোমাক মই ধন্যবাদ তোমাৰ দছ লাখ মান টকা ইনভেষ্ট কৰিবলগীয়া হ'ল আৰু তাৰপিছত অ তাৰপিছত মই কি কৰিলো সি যিটো কোম্পানী খুলিছিল মই সেই একেটা কোম্পানীয়ে খুলি দিলো খুলি মেলি কি কৰিলো সি যিখিনি বস্তু বেচিছে তাৰ মানে তাতকে অলপ কম দামত আৰু তাতকে উন্নত বস্তুবিলাক বেচিবলৈ আৰম্ভ কৰিলোঁ গম পাইছা নাই একেখিনি বস্তুৱে যেতিয়া মই একে খিনি বস্তু তাতকে উন্নত মানৰ বস্তুখিনি তাতকে কম দামত যেতিয়া বেচিছোঁ তেনেহলে কি হৈছে তোমাৰ সেই আল্টিমেটলি কি হৈছে সেই তাৰ ভাগত যিখিনি কাষ্টমাৰ সেই কাষ্টমাৰ খিনি তোমাৰ মোৰ ফালে আহি গৈছে গম পাইছানাই তাৰপিছত কি হ'ল গম পাইছানে এই অহংকাৰে পতনৰ মূলটো মানে সেই তাৰ লগত খাটি গ'ল গম পাইছা না কথাটো এতিয়া তাৰ যিহেতু কাষ্টমাৰ খিনি মোৰ ফালে গুচি আহিলে তাৰ লাভ চাফ নোহোৱা হৈ থাকিলে এতিয়া তাৰপিছত সি মোক আহি মেলি কৈছে সি তাৰপিছত ভাই তই এই কোম্পানীটো প্লিজ বন্ধ কৰি দে গম পাইছানে, মানে সি - অ, সি যে নিজৰ ওপৰত যে অহংকাৰ কৰি আছিলে তাৰ অহংকাৰটো কিন্তু - ভাঙিবলৈ বেছি দেৰি না নালাগিলে কিন্তু গম পাইছা নাই। গতিকে সেই, ঠিক তেনেকুৱাই আৰু কথাবিলাক। ওম
বুজি পাইছো আপোনাৰ শুনি ভাল লাগিলে কথাটো, এই - উম আপোনাৰ যোনটো কথা কলে বা এনেকে যেনেকে আপুনি কাম বেক - কৰিলে আপোনাৰ বস্তুটো আপোনাক যেনেকে প্ৰথমতে ইনষ্টল কৰিলে আপুনি তাৰপিছত - তেনে কাম বেক কৰিলে কথাবোৰ শুনি বহুত ভালে লাগিলে এ এটা - ক'বলে গলে এটা ইনসপাইৰেচনে হ'ব আৰু অ কিন্তু মানে - কি আৰু, এ যোনটো আমাৰ হেৰি আছিলে মেইনলি আমি - যেনেকে আমি মানে অহংকাৰটো মানে মানুহৰ যদি প হেৰি হৈ যায় - খৰ্ব কৰি হৈ যায় ন, কিন্তু - তেতিয়া আপোনাৰ মানে সেই বস্তুবোৰ আকৌ যেনেকে আগতে প্ৰথম প্ৰথম - চিন্তা কৰে, তেনেকে সেই চিন্তা বিলাক আকৌ কৰিব পাৰিব। আকৌ মানে ভালৰ দিশলৈ গুচি আহিব এজন মানুহ মানুহক মানুহক - যে কয় এ মানুহ যে তিয়া অহংকাৰী কেতিয়া হয় নো যেতিয়া মানুহৰ লগত কিবা এটা মানে - থাকে যোনটো বেলেগৰ লগত নাথাকে সেইটোকে লৈ অহংকাৰ কৰে যেনেকে কয় যে লং - লংকালে গ'লে ৰাৱণ হ'বই বুলি যে কয় এনেকেই মানে - মই ভাবো মানে সেই এ যোনবিলাক মানে সেই - যিমান বস্তু আছে যোনবিলাক বেলেগৰ লগত নাথাকে অকল অকল তেওঁৰ লগতে থাকিব - এতিয়া সেই বস্তুটোক লৈ তেখেতে এ অহংকাৰ কৰিব। আৰু সেই অহং - কাৰে মানে এটা সময়ত আহ পতনলৈ নিবয়ে যিহেতু পতনৰ মূল - কাৰণ অহংকাৰ ন সেইকাৰণে নিবই আৰু।
উম উম। সেইটোৱে মই তোমাক এটা উদাহৰণৰ সহত মানে আৰু ভালকে বুজ - বুজাই দিলোঁ আৰু কথাটো। গম পাইছা নাই, পিছে কেনেকুৱা পালা আজি - অহংকাৰৰ বিষয়ে মানে যিখিনি কথা আলোচনা কৰিলো তোমাৰ হতে - এ কেনেকুৱা পালা আলোচনা?
ভাল লাগিলে আপোনাৰ লগত পাতি বহুত ভাল লাগিলে কথাবোৰ।
অ অ তাকে ময়ো তোমাৰ পৰা জানিব পাৰিছো বাৰু দেই বহুতখিনি কথা। বুজিব পাৰিছো এ মোৰো তোমাৰ সতে কথা পাতি - ভালেই লাগিলে বাৰু, তেনেহলে আকৌ এদিন ভালকৈ কিবা নতুন - নতুন বিষয় ওপৰত আলোচনা কৰিম আৰু নহয় জানো!
তাকেহে তাকে ভাল টপিক এটাৰ ওপৰত আকৌ - উম তাকেহে কৰিব লাগিব, আপুনিও কৰিব কেতিয়াবা কেতিয়াবা।
অ বাৰু বাৰু নিশ্চয় নিশ্চয়।
ঠিক আছে।